নমস্তকাৰ বন্ধু কেনেছা
অয় ভালে আছো দেিয়া তুমি
অঁ ভালেই ৰ'বা মই পিছে আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বোলে তোমাৰ লগত কথা পাতিবেললৈ ফোন কৰিলোঁ
আহ কোৱাচোন কি বিষয়ে কথা পাতিবা
আজি আমি বিদ্্যালয়ৰ যি স্মৃতিৰ বিষয়ে আলোচনা কৰোঁ বুলি ভাবিছিলো তোমাৰ পিছে এই বিষয়টো কেনেকুৱা লাগে
মোৰ বহুত ভালে লাগে এই বিষয়তটো বিদ্্যয়ালয়ৰ দিনবোৰ মনত পৰিঢ়লেে বহুত ভাল লাগে তোমাৰ বিদ্্যালয়ৰ প্ৰথম দিনটো মনত আছেনে
নিশ্চয় মনত আছে প্ৰথম দিনা অলপ ভয় লাগিছিল। শিক্ষক আৰু সহপাঠীয়ে মৰম উ যিকিয়নো সেই তেতিয়া যেতিয়া শিক্ষক আৰু সহযোগীসকলে মৰম আদৰেৰে লোৱাৰ পিছত ভয় গুচি গৈছিল তেনেকুৱা আৰু তোমাৰ পিছে প্ৰথম দিনৰ অভিজ্ঞতা কেনেকুৱা আছিল।
তোমাৰ নিচিনাই মোৰো বহুত ভয় লাগিছিল এনেছিল প্ৰথমে অলপ লাজ লাগিছিল কিন্তু লাহে - লাহে সকলোৰে লগত চিনাকি হৈ গলো। এ তোমাৰ বিদ্যয়ালয়ৰ আটাইতকৈ ভাল স্মৃতিয়ে কোনটো?
মই ক'বলৈ গ'লে বিদ্যয়ালয়ৰ আটাইতকৈ ভাল স্মৃতি হৈছে বিদ্যালয়ৰ বাৰ্ষিক যি ক্ৰীড়া প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত আমি একেলগে বহু খেল খেলিছিলোঁ আৰু বহুত আনন্দ কৰিছিলো।
অহ ',
তোমাৰ কোনটো স্মৃতি আটাইতকৈ ভাল লাগে।
মোৰ বিদ্যালয়ৰ শিক্ষা ভ্ৰমণৰ স্মৃতিতটো বহুত ভাল লাগে। কাৰণ তাতে বন্ধু আৰু শিক্ষকসকলৰ লগত ভ্ৰমণ কৰি বহুত নতুন কথা শিকিছিলো। আৰু বহুত কথাৰ বিষয়ে জানিব প পাৰিছিলো। তোমাৰ তোমাৰ কন্তস্মিতা আদত্ব বেছি ভাল লাগে ম তোমাৰ উম
মোৰ সেইয় একেই তোমাৰ দৰে যে যি শিক্ষামূলক ভ্ৰমণত য শিক্ষকসকল আৰু যে আমাৰ বন্ধুসকলৰ একেলগে গৈ। তাতে যি শিকিবলৈ পাইছিলো বা যি ভ্ৰমণ কৰাৰ ফলত যি আনন্দিত হয় মন ত সেনেকুৱাই আৰু মোৰ
অ, তোমাৰ প্ৰিয় শিক্ষক কোন হৈছিল পিছে।
মোৰ ক'ব গ'লে মোৰ প্ৰিয় শিক্ষক আছিল অসমীয়া বিষয়ৰ শিক্ষক। তেওঁ বহুতো মৰমেৰে পঢ়াইছিল। তোমাৰ পিছে প্ৰিয় শিক্ষক কোন আছে?
মোৰ প্ৰিয় শিক্ষক আছিল গণিতৰ শিক্ষক। তেওঁ কঠিন বিষয়তো সহজকৈ বুজাই দিছিলা মাফ। তেওৰ কথটো গুণ তোমাৰ আটাইতকৈ ভাল লাগিছিল।
মোৰ সদায় তেওৰ ধৈৰ্য্য সহকাৰে যি ছাত্ৰ ছাত্ৰীসকলক সমানে পঢ়াইছিল তেও সেই গুন্ধু মোৰ তেওৰ ভাল লাগিছিল আটাইতকৈ তোমাৰ পিছে শিক্ষকৰ কোনটো গুণ ভাল লাগিছিল।
অহ', তেওঁ সদায় ধৈৰ্য সাহসেৰে সকলো ছাত্ৰ ছাত্ৰীক সমানে পঢ়াইছিল। মোৰ সেই গুণটো তেওঁৰ চবত চাই বেছি ভাল লাগিছিল। কিন্তু তোমাৰ প্ৰিয় শিক্ষকৰ কণটো গুণ তোমাৰ ভাল লাগিছিল।
মোৰ প্ৰিয় শিক্ষকৰ গুণ হ'বলৈ যেতিয়াও এতিয়াও খং নকৰিছিল খুল কৰিলে পুনৰ বুজাইও দিছিল। তেনেকৈ তোমাৰ পিছে প্ৰিয় বিষয়টো কি আছিল পিছে
অহ, মোৰ তেতিয়া টাইমত মোৰ প্ৰিয় বিষয়টো আছিল অসমীয়া। মোৰ গল্প কিতাপ কবিতা আৰু ৰচনা পঢ়িবলে বহুত ভাল লাগিছে। তোমাৰ কি আছিল পিছে প্ৰিয় বিষয়টো?
মোৰ প্ৰিয় বিষয় অসমীয়াই আছিল। বিষয়ে অসমীয়াত ভাল লাগিছিল অসমীয়াৰ যি কবিতা গল্প সেই কাহানী বিলাক আছিল সেইবিলাক পঢ়ি ভাল লাগিছিল
অ তোমাৰ বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান বোৰ মনত আছেনে
নিশ্চয় মনত আছে কিন্ত বাৰ্ষিক অনুষ্ঠানত গান নৃত্য নাটক আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছিল আমি সকলোৱে বহুতো আনন্দও কৰিছিলো সেই উৎসৱত ত' ইমান পিছে বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলেনে
হয় মই এখন নাটকত অভিনয় কৰিছিলো আৰু অবস্তৃতত অংশ লৈছিলো তুমি কি কি কাৰ্যসূচী অংশগ্ৰহণ কৰিছিলা
মই ভক্তিমূলক গীত গাইছিলো আৰু ফুটবল প্ৰতিযোগিতাতো অংক অংশ গ্ৰহণ কৰিছিলোঁ
অ
তোমাৰ সেই অনুষ্ঠানবোৰৰ কোনটো মুহুৰৰ্ত আটাইতকৈ ভাল লাগিছিল
অ মোৰ ভাল লাগিছিল নাটক শেষ হোৱাৰ পিছত শিক্ষক আৰু বন্ধুসকলে হাত চাপ পৰি দিয়াৰ মুহুৰৰ্তো মাই আজিও পাহৰা নাই তোমাৰ আটাইতকৈ মূৰত থকা মহুৰ্ত কত গৈছিল
মই যেতিয়া ফুটবল খেলত আমাৰ দলে বিজয় হোৱাৰ দিনটো আৰু কেতিয়াও পাহৰিব নোৱাৰো যেতিয়া ডিভিচ হৈছিলো তেতিয়া সকলো শিক্ষকসকলে আমাক অভিনন্দন জনাইছিল সেই মূহঠ তো আটা ইতক খালা মূহঠ আছিল পিছে পৰীক্ষাৰ সময়ত তোমাৰ কেনেকুৱা অনুভৱ হৈছিল
অ পৰীক্ষাৰ আগতে অলপ চিন্তা হৈছিল কিন্তু নিয়মিত পঢ়াৰ বাবে আত্মবিশ্বাসো আছিল সেয়াই আৰু তোমাৰ কেনেপস্তুতি লৈ হৈছিল
মই এখন সময়সূচী কবলৈ গলে তৈয়াৰ কৰি প্ৰতিদিনে পঢ়ি ছিলো
আৰু কঠিন বিষয় বোৰ বেছি কি কয় অনুশিলনো কৰিছিলোঁ আৰু সেনেকুৱাই আৰু পিছে পৰীক্ষাৰ পিছত কি কৰিছিলা তুমি পৰীক্ষা শে হোৱাৰ পিছত
পৰীক্ষা শেষৰ পিছত আমি বন্ধু বান্ধৱৰ সৈতে খেলিবলৈ গৈছিলো বহুত নতুন নতুন জাগা চাবলৈ ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ গৈছে ছিলো আৰু সেই জোগাবোৰৰ যোন টো বিষয়ে অলপমান জানিব পাৰিছিলো তোমালোকে কি কৰিছিলা
আমিও সেই ফুটবল খেলিছিলো তাৰপিছত কেতিয়াবা একেলগে ঘূৰিবও গৈছিলোঁ তেনেকুৱাই আৰু তুমি কেতিয়াবা বিদ্যালয়ৰ পৰা পিকনিকলৈ গৈছিলানে
অ মোৰ বহুত ভাল লাগিছিল যেতিয়া মৌ বিদ্যালয়ৰ পৰা পিতৃ কলে গৈছিলো আমি একেলগে ৰন্ধা বঢ়া কৰিছিলো বিভিন্ন খেল ধেমালি খেলিছিলো আৰু বহু ফটো তুলিছিলোঁ বিদ্যালয়ত কেতিয়াবা দুষ্টামিও কৰিছিলোঁ তুমি পিছে বিদ্যালয়ত কেতিয়াবা কৰি পাইছিলানে
হ কৰিছিলো বহুতো ৰুষ্টামি কৰিছিলো বিদ্্যালয়ত যি সি আমাৰ ক্লাছাৰ পিছত শিক্ষকে আন এটা বেলেগ শিক্ষক আহহাৰ যি অলপ দহ পাঁচ দহ মিনিট সময় পোৱা গৈছিল তেতিয়া আৰু যি আমাৰ টিফিন টাইম স টিফিন টাইমতো বহুতো আমি কৰিছিলোঁ আমি তেতিয়া শিক্ষকসকলে আমাৰ সেনেকুৱাই আৰু
অ
পিছে বিদ্্যালয়ৰ শেষৰ দিনটো মনত আছে ন তোমাৰ
অ হয় বহুত ভালদৰে মনত আছে সেইদিনা সকলো বন্ধু আৰু শিক্ষক এৰি যাব লাগিব বুলি ভাবি মনটো বহুত দুখ পাইছিলো তোমাৰ কেনে অনুভৱ হৈছিল
মোৰো একেই হৈছিল বিদ্যয়ালয়ৰ যি প্ৰতিটো মুহূুৰৰ্ত মনত পৰিছিল চকুৰ পানী আৰু চকুৰ পানীও আহিছিল তোমাৰ তোমালোকৰ পিছে বিদ্যালয় অনুষ্ঠান হৈছিল নে বিদায় অনুষ্ঠান সঞ্জী বিদ্যালয়ৰ পৰাঢ়া
বিদ্যয়া অনুষ্ঠানৰ শিক্ষকসকলে আমাক শুভেচ্ছা জনাইছিল আৰু জীৱনৰ সফল হবলৈ উপদেশ দিছিল তোমালোকৰ অনুষ্ঠান কেনেকুৱা হৈছিল
আমাৰ অনুষ্ঠানো খুবেই সুন্দৰে হৈছিল তাতে আমি গান গাইছিল ভাষন দিছিল স্মৃতি স্মৃতি চৰণ আৰু ফটো তোলাৰ ব্য্ৱস্থাও কৰিছিল তোমাৰ কোনজন সহপাঠী মানে বেছিকৈ মনত পৰে তোমাৰ
মোৰ বন্ধু দীপক বহুত মনত পৰে আমি প্ৰতিদিনে একেলগে পঢ়ি পঢ়িছিলো খেলিছিলো আৰু পৰীক্ষাৰ সময়ত সি মোক যথেষ্ট সহায় কৰিছিল তোমাৰ কোনজন সভাপতি বেছি মনত পৰে
মোৰ বন্ধু বিকাশক বহুতো মনত পৰে তেওঁ সহায়ত মোক তেওঁ মোক মানে সদায় বহুত সহায় কৰিছিল তাৰপৰি বিদ্য়ালয় ত এনেকে আৰু বহুত সহায় পঢ়াৰ ক্ষেত্ৰত হওক বা আন আন ক্ষেত্ৰত হলেও বহুতো সহায় কৰিছিল তেওঁ
অ
তোমাৰ পিছে বিদ্যালয় ইয়াৰ পিছত। তোমাৰ যোগাযোগ আছেনে সেই বন্ধুৰ লগত?
অ', অৱশ্যে আমি এখন হোৱাটছআপ গোট বনাইছিলোঁ। তাত সকলো বন্ধু এতিয়া কথা পাতো আৰু খবৰ লওঁ। শিক্ষকৰ লগতো যোগাযোগ আছে। তোমাৰ আছেনে শিক্ষক, বন্ধুৰ লগত যোগাযোগ?
হয়, হয় আছে শিক্ষক দিৱসত আমি তেওঁলোকক শ্ৰদ্ধাও জনাওঁ। এতিয়া বিদ্যালয় এৰি আহিলো আমি শিক্ষক দিৱসৰ দিনা যাওঁ বিদ্যালয়লৈ, গৈ তেওঁলোকক। শুভেচ্ছা জনাওঁ আৰু কেতিয়াবা বি। বিদ্যালয়লৈ গৈ সাক্ষ্যাতো কৰো, তেওঁলোকক লগো পাওঁ, শিক্ষক দিৱস বুলি নহয়, এনে কৰো বিদ্যালয় গৈ। আমি তেওঁলোকক লগ কৰো।
অ'।
তুমি পিছে শিক্ষকসকলক লগ। কৰিবলৈ যোৱা নে?
হয় বিদ্যালয়লৈ গ'লে শিক্ষকসকলৰ আশীৰ্বাদ লওঁ। তেওঁলোকে সদায় ভাল পৰামৰ্শ দিয়ে? আৰু আগলৈ ভাল কাম কৰিবলৈ কয়। তোমাৰ মতে বিদ্যালয়ে তোমাক কি শিকাইছিলে? শিকাইছে?
বিদ্যালয়ে মোক কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয় শৃংখলা। সময় মূল্য, সততা, সহযোগ। দায়িত্বতাবোধ শিকাইছে। তুমি পিছে কি কি শিকিলা বিদ্যালয়ৰ পৰা? শিকিছা?
ময়ো, পৰিশ্ৰম, আত্মবিশ্বাস। দলীয় কাম সকলোবোৰক সন্মান কৰা কেতিয়াবা। হাৰ নমনাৰ শিক্ষা পাইছো তুমি। তোমাৰ লগত আজি মানে। বিদ্যালয়ৰ স্মৃতিবোৰৰ লগত কথা পাতি বহুত ভাল লাগিল।
মোৰো তোমাৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰিম তোমাক ফোন কৰিলো আলোচনা কৰি। মোৰো খুবেই ভাল লাগিল।
ত' আগলৈও আমি এনেকৈ আৰু অন্য বিষয়ত আলোচনা কৰিম। ত' আজিলৈ ৰাখিছোঁ দিয়া।
অ', দিয়া দে।